ঘৰতে আছ?
ইমান ওচৰত পাতিলে বেয়া।
অ'।
ওচৰত পাতিলে পিছত পইচা নিদিব লছ হ'ব।
ভাই কি কৰি আছ?
বহি আছোঁ, বাবুৱে মাইকীৰ লগত কথা পাতি আছে।
গৰম কেনেকুৱা লাগিছে আজি?
গৰম মজা, বহুত গৰম। বাবুৱে মাইকীৰ লগত কথা পাতি আছে নহয়।
উম।
বেয়া শব্দ নকবি আকৌ, এনেকুৱাত বেয়া শব্দ ওলাই যাব।
গম পালি। তই এটা কাম কৰিব পাৰ দেখোন তই গাৰ্লফ্ৰেণ্ড এটা গাৰ্লফ্ৰেণ্ড এটা পতাই ল' গাৰ্লফ্ৰেণ্ডৰ লগত খুব কথা পাতিব পাৰিবি।
এ, কথা পাতি আছোঁ তোৰ
কি কথা পাতিবি, গাৰ্লফ্ৰণ্ড এটা পতাই ল'। অ', ইণ্টাৰেষ্টিং কথা এটা গম পাইছ না?
হুম।
তই আজি মোৰ ফোনতোৰ গাৰ্ল্ৰেণ্ডটোলে ফোন কৰিছিলি?
হ'।
তাৰপা মোৰ ইয়াত নাম্বাৰটো মই বেলেগলে ফোন কৰোঁতে লাগিব নহয় তাত পতককে মানে।
অ', অ'।
আৰু মিছকল নিচিনা হৈ গ'ল তাই উলতাই মোলে ফোন মাৰিলে।
অহ।
তাৰ নামটো বেলেগ লোৱা দেখি মই ফোনটো কাটি দিলোঁ, তাৰপা মোলৈ ওলটাই ফোন মাৰিলে।
উম।
কোনে কৈছে বুলি তাৰপা মই মাতটো চিনি পাই গ'লোঁ।
উম।
তাৰপা মই বোলো তুমি নেকি, আমাৰ লালে ফোন কৰিছিলে।
অ'।
তেনেকে বুলি কৈছোঁ, কোন লাল বুলি কৈছে। তাৰপা মই কৈ ছোঁ আমাৰ ভকত লাল। তাই ভকত বুলি ক'লে চিনি নাপায় নি তোক? আহ। তাৰপা মই ক'লো দিগন্ত, দিগন্ত তাৰ নাম বোলো লালহে। আজিৰ পৰা তাক লাল বুলি মাতিবা।
উম।
বুলি কৈ কাটিলোঁ আৰু।
ভাত কিহে খালি?
ভাত তহঁতি যে খাইছিলি, সেই একেই হাঁহৰ মাংস একেই জ্বলা একেই নিমখ। একেই টেষ্ট।
নাযাও নেকি?
বাবু আহিছে সুধি আছে কাৰ লগত কথা পাতিছ, কাৰ লগত কথা পাতিছ, এতিয়া আমি কথা পাতি নহয়
উম।
তাৰ এতিয়াহে আজৰি হৈছে সি।
উম, উম, এনেই সেই কবিতাটো গা আকৌ।
কবিতাটো গাবলে মিনিমাইজ কৰি ল'ব লাগিব নহয়। তোৰটো হেনস্পি নহয় ন? উম। উম, শুনি আছোঁ।
অ'।
সাগৰ দেখিছা?
দেৱকান্ত বৰুৱা।
সাগৰ দেখিছা?
দেখা নাই কেতিয়াও।
মইও দেখা নাই।
তথাপিও শুনিছোঁ কিন্তু।
নীলিম শৰীৰ বাধাহীন উৰ্ণিমালা আছে, দূৰ দিগন্ত বিয়পী। তোৰ নামটো ইয়াত দি দিছে দেখোন দিগন্ত। হেল্ল। মাততো মই ডাইৰেক্ শুনিছো কিন্তু এ, হেৰিয়ত শুনা নাই এপচত।
অত' এখন
হা হেল্ল। হেল্ল। একোএ শুনা নাই দেখোন। নাই শুনা। মামা উঠি দিয়া বুলি কৈছে, মই উঠি দিলোঁ আৰু দেই।